অ', শুনা পাইছা নাই।
অ', পাইছো পাইছো তুমি?
অ', শুনি আছো শুনি আছো কি কৰি আছা?
মই তোমাৰ এইয়া সেৰি অকমান ৰাস্তাত খোজ কাঢ়িবলে ওলাই আহিছো দিনটো বহুত গৰম যে
অ তাক তাকে তাকে এই মইও তোমাৰ এনেই শুই আছিলোঁ বিচনাতে অকণমান বাকী বাকী চাহ তাহ খালা
অ খোৱা চাহ তাহ খালো অ তুমি খালা নে
অ মই তোমাৰ এই জাষ্ট খাই মেলি উঠিছো আৰু বাকী খবৰ খাটি কোৱাচোন
তোমাৰ খবৰ খাটি ভালেই বাৰু আছো এই কাম বন তোমাৰ লাগি থাকিবলগীয়া হয় যে এই খেতি পথাৰো আছে গৰু গাইৰ লগত লাগি থাকিব লাগে তোমাৰ পঢ়া শুনাও তেনেকুৱাকে যায় বাকী তোমাৰ কোৱা দিনবোৰ কেনেকুৱা গৈছে
দিনতটো গৈছে আৰু ঠিকে থাকে তোমাৰ ৰাতিপুৱাৰ পৰা একদম পুৰা বৰষুণ দি আছে গম পাইচা নাই তাৰপিছত এই বৰষুণ অ অকণমান আগত এৰিছেহে আজি বহুত দেৰিলৈকে দি আছিলে বৰষুণ তাকে তেনেকেই গৈছে আৰু ঠিকে থাকে আৰু গৈছে আৰু বাকী সেই তোমালে ফোন কৰিলো মানে অকমান কথা এটা বিষয়ে আলোচনা কৰিব লগা আছিলে গম পাইছা নাই অ এতিয়া যে আমাৰ, এতিয়া যে-আমাৰ এই সৌৰশক্তি যে আহি হৈছে যে! সৌৰশক্তি শক্তি আছে আকৌ বায়ু শক্তি আছে হয়নে নহয়? আমি ধৰি লোৱা এতিয়া অ সৌৰ শক্তি বা বায়ু শক্তিৰ ফলত আমাৰ ভৱিষ্যতে আমাৰ কি কি সহায় কৰিব বা সৌৰ শক্তিয়ে, আমাক কেনেকুৱা ধৰণৰ সহায় কৰিব ভৱিষ্যতে বা বায়ু শক্তি য়ে, কেনেধৰণৰ স সহায় কৰিব বাৰু ভৱিষ্যত।
হয়, হয়, হা- প্ৰথম কথা তুমি যোনটো বিষয়টো লৈছা- সৌৰ শক্তি আৰু বায়ু শক্তি দুইটা আচল এনেকুৱা এবিধ আচলতে নবীকৰণক্ষম সম্পদ। বা নবীকৰণক্ষম আমি উৎস বুলি ক'ব উৎস, বুলি ক'ব লাগিব কাৰণ কি হয় আমি যদি চাবলৈ যাওঁ, আমি ব্যৱহাৰ কৰি থকা, শক্তিৰ ভিতৰত আটাইতকৈ বৰ্তমান সময়ত উৎকৃষ্ট বা আটাইতকৈ নবী ণক্ষম শক্তি দুটাই হৈছে- সৌৰ শক্তি আৰু বায়ু শক্তি। কাৰণ কিয় নবীকৰণক্ষম আমি শক্তি বা উৎস বুলি কাক কওঁ? যোনবিলাক আমি ব্যৱহাৰ কৰি থাকিলে কেতিয়াও শেষ হৈ নাযায় বা শেষ হৈ যোৱাৰ সম্ভাৱনাটো খুব কম বা শেষ হৈ গ'লেও সোনকালে মানে সেই বস্তু খিনি আচলতে মানে সোনকালে মানে আকৌ সৃষ্টি হ'ব পাৰে। সেইটোক আমি নবীকৰণক্ষম গম পাইছা। আনহতে, অনবীকৰণক্ষম আমি সেইবিলাকক কওঁ-যোনবিলাকক মানে ব্যৱহাৰ কৰি থাকিলে এটা সময়ত শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে, আৰু কিহ হয় সহজে সৃষ্টি নহয় মানে গম পাইছা। এতিয়া, বায়ু শক্তি আৰু সৌৰশক্তি দুইটা হৈছে আটাইতকেইটা চিৰন্তন প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত এটা শক্তি গম পাইছা? সৌৰশক্তিটো তুমি আজি সূৰ্য আজি সূৰ্যৰ পৰা আমি লাভ কৰো সৌৰশক্তি হয় নে নহয়? যোনটো আচলতে একেবাৰে সকলো শক্তি একদম মূল ফাণ্ডামেণ্টেল একদম মূল আমি শক্তি একক বুলি ক'ব পাৰোঁ সৰু শক্তিটো গম পাইছা। এনে তেনে অ, তেনে এটা প্ৰেক্ষাপটত আজি যিমানবোৰ আচলতে উদ্যোগিক ডাঙৰ-ডাঙৰ, উদ্যোগিক ক্ষেত্ৰখনত যিমানবোৰ শক্তি ব্যৱহাৰ কৰা হয়। তাৰ ভিতৰতে তোমাৰ এই গোটেই সৌৰশক্তিয়ে হওক বা বিদ্যুৎ শক্তি আহ চৰি বায়ু শক্তিয়ে হল শক্তিয়ে হওক, এই সকলোবোৰ আচলতে আমি কি কৰো গম পাইছানে। সৌৰশক্তি বা বিদ্যুৎ শক্তি বায়ু শক্তিক আমি বিদ্যুৎ শক্তিলে পৰিৱৰ্তন কৰোঁ মানে। মানে ধৰা আমি এতিয়া চলাৰ ব্যৱহাৰ কৰিলো, চলাৰ খিনিক আমি কিহলে কনভাৰ্ট কৰিলোঁ, ইলেক্ট্ৰিচিটিলে কনভাৰ্ট কৰিলোঁ হয় নে নহয়? বা বায়ু শক্তি আমি ব্যৱহাৰ কৰিলো, বায়ু শক্তিক আমি কি কৰো ইলেক ট্ৰিকলে কনভাৰ্ট কৰোঁ। আল্টিমেটলি গৈ গৈ বিদ্যুতশক্তিয়ে হয়গে, হয় বিদ্যুৎশক্তিয়ে হয়গে কিন্তু আমি কি কৰো শক্তি ৰূপান্তৰকৰণ কৰো। যিহেতু আমাৰ যে এটা পদাৰ্থ বিজ্ঞানত এটা আচলতে সূত্ৰ আছে, যে শক্তি কেতিয়াও ধ্বংস নহয় কেতিয়াও সৃষ্টি নহয়, শক্তিক এটা এটা আনটোলৈ আচলতে কি হয় পৰিৱৰ্তন হয়। গম পাইছা। এতি অ এতিয়া তেনে ক্ষেত্ৰত এতিয়া আমি যদি চাবলৈ চাওঁ সূৰ্য শক্তি কেতিয়াও মানে সৌৰ শক্তি কেতিয়াও এদায় হৈ নাযায়। আদায় হৈ নাযায় মানে- যেতিয়াই সূৰ্যটো এটা চিয়ন্ত্ৰন উৎস নহয় জানো? সূৰ্যৰ অবিহনে জানো গোটেই আমাৰ ইউনিভাৰ্চ খনে হওক বা গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন জীয়াই থকাত সম্ভৱ হ'ব জানো বা পৃথিৱীত আমি জীয়াই থকাতটো সম্ভৱ হ'ব জানো হয় নে নহয়। এতিয়া সেই ক্ষেত্ৰত তোমাৰ আহ সৌৰ শক্তি যথেষ্ট গুৰুত্ব পূৰ্ণ বা সৰু শক্তিটো আমাৰ ইয়াতো পামেই ন সেইটো কথাখিনি দ্বিতীয় কথাটো হৈ গ'ল বায়ু, শক্তি বায়ু শক্তি, মানে কি য'ত অক্সিজেন থাকিব বায়ু থাকিব। তাতেই বতাহ বতাহ শক্তিৰ সৃষ্টি হ'ব বতাহ মানে সাধাৰণতে আমি ক'বলৈ গ'লে সাধাৰণ ভাষাত ক'বলৈ গ'লে বায়ুৰ চলাচল অৱস্থাতোকে আমি বতাহ বুলি কওঁ গম পাইছা এতিয়া বায়ু চাবলৈ গ'লে বায়ুতোতো আমাৰ পৃথিৱীত নাথাকিলে আমিও জীয়াই আনি থাকো গতিকে বায়ু আৰু সৌৰশক্তি প্ৰথম কথা হৈ গ'ল দুয়োটাই এ এক প্ৰকাৰৰ নবীকৰণ কম সম্পদ বা সদায় থকা সম্পদ সেইখিনি বা শক্তি গমপাইছা এতিয়া এই শক্তিটোত টা আমি কেনেধৰণে ব্যৱহাৰ কৰিম এতিয়া ধৰা আমি চ'লাৰ- চলাৰ ব্যৱহাৰ কৰিছো বা আমি এনেকুৱা ধৰণ- কাৰ আচলতে অ হেৰি গ্লাছ আছে তোমাৰ উত্তল দাপোন আছে যোনবিলাক দাপোন। কুনৰ সহায়ত আমি কি কৰো সূৰ্যৰ পোহৰ বিলাক আচল্ততে একত্ৰিত কৰি তোমাৰ কিছুমান আচলতে মেচিন ব্যৱহাৰ কৰো যত এটা ভ ভাপ ইঞ্জিনৰ সৃষ্টি হয় গম পাইছেৰু সৌৰশক্তি জৰিয়তে বা আমি সৌৰ শক্তি খিনিক আহ অনন্য ধৰণৰ চ'লাৰ প্লেটৰ সহায়ত বিভিন্ন ধৰণৰ শক্তিলৈ ৰূপান্তৰিত কৰিলে ভাপ ইঞ্জিনৰে বাপৰে সেই খিন হিচাপে হে কৰি আলটিটল সৃষ্টি কৰো বা আমি ৰূপান্তৰ কৰো এতিয়া বায়ু, শক্তি কেনেকে কৰো। বায়ু শক্তিখিনি আমি যোনবিলাক আচলতে বায়ু কল আছে সেই বায়ু কলসমূহত এতিয়া মৰুভূমি বিলাকক বেছিকে দেখা পোৱা যায়। য'ত তোমাৰ বায়ু বায়ুৰ যোনটো গতিবেগ প্ৰতি কিলোমিটাৰ। পাৰ আৱাৰত তেতিয়া আচলতে প বহুত হৈ যায় তোমাৰ ধ পাঁচ ছয় সাত কিলোমিটাৰ মান হৈ যায়। পাৰ আাৱাৰত তেতিয়া আচলতে কি হয় এই বস্তুখিনি আমি ব্যৱহাৰ কৰো মানে এই বায়ু অলপ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ ইলেক্ট্ৰিক ইলেক্ট্ৰিক আচলতে শৰ এ দুইটাই এটা চিৰন্তন শক্তি আমি যদি এইকেইটা ব্যৱহাৰ কৰোঁ প্ৰথম কথা ইয়াৰ কোনো প্ৰদূষণ নাই আজি সৰু শক্তি সৌৰশক্তি চোৱা সৰু অ সৌৰ শক্তিলে যদি চোৱা আমি ধুনীয়াকৈ সূৰ্যৰ পৰা দিনত সৌৰ শক্তি আহৰণ কৰিলো তাৰপিছতে ইলেক্ট্ৰিকলৈ কনভাৰ্ট কৰিলো যাৰ ফলস্বৰুপে তোমাৰ একো প্ৰদূষণ নহলে হয়নেে নহয় ধুনীয়াকে সূৰ্যৰ দিনক সূৰ্যৰ গোটেই যিমানে তটাপ বাঢ়িব সিমানে আমি শক্তি পাম অন্যতো ছ'লাৰ প্লেনেটৰহে প্ৰয়োজন বা প্লেনৰহে প্ৰয়োজন্লেটৰহে প্ৰয়জননেতো একো প্ৰয়োজন নাই হয়েনে নহয় বা আমাক যেনিবা এ এনাৰ্জি খিনি ষ্ট'ৰ কৰিবৰ কাৰণে বেটেৰীৰ প্ৰয়োজন গম পাইছা আনহাতে আৰু এটা আনহাতে আৰু আমি যোনটো কলো বায়ু শক্তি বায়ু শক্তি বেচি ব্যৱহাৰ কৰিবৰ কাৰণে আমাক কি লাগিব বায়ু কল লাগিব বায়ু কল মানে আল্টিমেটলি- মটৰৰ প্ৰয়োজন হব যে বায়ুৱে সেই যোনতটো মটৰত লাগি থকা পাংখা এই পাংখা সমূহ বায়িৰে ঘূৰাৰ ফলত ৰিভাৰ্চ হৈ সেই ঘোঁৰা পাংখাৰ পৰা আচলতে বিদ্যুতৰ সৃষ্টি হ'ব। গম পালা গতিকে এইটো হয় গতিকে এই দুটা বি এই দুটা শক্তি আচল্ততে চিয়ন্ত্ৰন শক্তি পৃথিৱীত থাকিব। বা এইটো এইকেইটা কেতিয়াও আচলতে শেষ হৈ নাযায় আৰু এইকেইটা শক্তি ব্যৱহাৰ কৰিলে আমাৰ কেতিয়াও আচলতে পৰিৱেশ প্ৰদূষণ বা আমাৰ বেলেগ ধৰণৰ শক্তি ব্যয়ৱহাৰ কৰিলে যিমানখিনি আমাৰ আহ ক্ষতি হয় সিমানখিনি নহয়, গতিকে মই এই দুটা আচলতে একদম বেচ মানে উ- ৱে হিচাপে বা আমি উৎস হিচাপে মই চিনাক্ত কৰিছো বাকী তুমি কি ক'বা ইয়াৰ ওপৰত।
অঁ তুমি ইতিমধ্যে বহুতখিনি কথা কৈছাই হয় নে নহয়, এতিয়া তুমি সৌৰশক্ত বিষয়ে ইমানখিনি কথা কৈছা বা। অঁ সৌৰ শক্তিৰ দ্বাৰা বা বায়ু শক্তিৰ দ্বাৰা আমাৰ ধৰি ধৰি লোৱাক কেনেদৰে বিদ্যুৎ উৎ ৎপাদন কৰা হয় তাৰ বিষয়ে কৈছা হয় নহয়। এতিয়া আমি যদি সেই সৌৰশক্তি ভৱিষ্যতৰ বিষয়ে চাও গম পাইছা নাই। এতিয়া তোমাৰ সৌৰ শক্তিত কি হয় তোমাৰ মানে সেই বিভিন্ন ধৰণৰ চ'লাৰ ছিষ্টেম থাকে, চ'লাৰৰ ফলত কি হয় আমাৰ বৈ বিদ্যুৎ সমূহ সুখত মানে চলা ম ৰ যিখিনি ৰশ্মি সেই ৰশ্মিখিনি কি কৰে শোষণ কৰে চোলাৰে তাৰপিছত সেই সেই শোষণ কৰাৰ পিছত কি হয় তোমাৰ বিদ্যুতলৈ পৰিৱৰ্তন কৰে হয়ে নহয়। এতিয়া তুমি চাবা বিদ্যুতৰ এতিয়া চাহিদাটো যিমানে বৃদ্ধি পাই যাব গম পাইছা নাই, সিমানে মানুহে কি কৰিব তোমাৰ সৌৰ শক্তি ব্যৱহাৰ কৰিব গম পাইছা নাই? কাৰণ এতিয়া এনে নৰ্মেল নৰ্মেলটো চাবলৈ গ'লে, আমাৰ কি হয়। অঁ বিদ্যুত শক্তিটো কৰ'ৰ পৰা উৎপাদন হয় আমাৰ সেই পানীৰ পৰা উৎপাদন হয় গম পাইছ নাই। কিন্তু যেতিয়া তোমাৰ সেই পানী পানীটোতো- তোমাৰ মানে খুব কম ন আমাৰ পৃথিৱীত, এতিয়া ধৰি লোৱা যেতিয়া পানীৰ পৰিমাণটো- কমি যাব গম পাইছা নাই, তেতিয়া তোমাৰ কি হ'ব? সেই মানুহবিলাক সৌৰ শক্তিৰ ফালে আগবাঢ়িব। গম পাইছা নাই পানীটো যেতিয়া কমি যাব, তেতিয়া তোমাৰ কি হব অ বিদ্যুতৰ উৎপাদনতটোও কমি যাব ন। আৰুতো তোমাৰ- মানে এনেই যি টি পানী আৰু তোমাৰ বিদ্যুত উৎপাদন কৰিব নোৱাৰে, গম পাইছা নাই। বিদ্যুত উৎপাদন কৰিবলৈ ভাল পানী লাগে, গম পাইছা চব। চফা পানী লাগে, গতিকে তোমাৰ সেই যেতিয়া তোমাৰ- অ পানীৰ পৰিমণটো কমি যাব তেতিয়া কি হব বিদ্যুৎ উৎপাদন কৰিব নোৱাৰিব। যাৰ ফলত মানুহে তোমাৰ সেই যিটো সৌৰ শক্তি গম পাইছা নাই। সৌৰ শক্তিটো তোমাৰ সৌৰ শক্তিৰ ফালে মানুহবিলাক আগবাঢ়ি যাব, কাৰণ তোমাৰ সৌৰ শক্তি তুমি জানাই যে সৌৰ শক্তিটো কেতিয়াও খতম নহয়, গম পাইছা নাই সটো এটা সৌৰ শক্তিটো এটা নবীকৰণযোগ্য সম্পদ। সেইটো তোমাৰ মানে যিমান ব্যৱহাৰ কৰিলেও মানে আমি খতম কৰিব নোৱাৰো গম পাইছা নাই। গতিকে আমি চাবলৈ গলে আমি সৌৰ শক্তি ব্যৱহাৰ কৰি আমাৰ অঁ ভৱিষ্যতৰ কাৰণে আমি বহুত ডাঙৰ ডাঙৰ হেৰি কৰিব পাৰোঁ গম পাইছা নাই। প্ৰকল্পৰ হাতত ল'ব পাৰো, এতিয়া তোমাৰ এই তুমিতো দেখিছা এতিয়া ধৰি লোৱা সেই কিছুমান হেয়াত কাৰেণ্ট চাৰেণ্ট নায়েই গম পাইছা নাই। তোমাৰ কিছুমান জেগাত কাৰেণ্টৰ ব্যৱ মানে তোমাৰ বিদ্যুতৰ বিদ্যুতৰ ব্যৱস্থা নায়েই। তোমাৰ কি হয় সেই তেনেকুৱা চলাৰ চলাৰ চলাৰ পেনেলৰ জগতে তোমাৰ হেৰি কৰে। চলাৰ পেনেলৰ দ্বাৰাই তোমাৰ কি কৰে? এ এনে ধৰ তোমাৰ ঘৰত লাইট চাইট তোমাৰ কাৰেণ্টো মানে আহে তেনেকে গম পাইছা নাই। গতিকে সেই ক্ষেত্ৰত চাবলৈ গলে তোমাৰ এই তেনেকুৱা ক্ষেত্ৰত ভৱিষ্যতে হয়তো আৰু উন্নত হ'ব হয় নহয়? আমাৰ যিখিনি সৌৰ শক্তি তি ফলত তোমাৰ যিখিনি বিদ্যুৎ উৎপন্ন হয়, সেইটো হয়তো আৰু উন্নত হব গম পাইছা নাই। আৰু ভাল হ'ব, গতিকে তোমাৰ অঁ তোমাৰ সেই কি হ'ব? তেনেকুৱা ধৰণৰ হেৰি হব আকৌ এতিয়া চোৱা তোমাৰ বিদ্যুতৰ যেতিয়া হেৰি টো কমি যাব গম পাইছা নাই? তেনেহলে কি হ'ব এতিয়া ধৰি লোৱা আমাৰ যেনিবা চিকিৎসালয়ৰ কথা কৈছো বা বি বিদ্যালয়সমূহৰ কথা কৈছো গম পাইছা নাই? তাত তোমাৰ সৌৰ শক্তি ব্যৱহাৰ কৰিব পাৰিব। দে কিছুমান তোমাৰ হেৰিয়াত কি হয় মানে চিকিৎসালয়ৰ কথা কৈছোঁ তাত কি হয় তোমাৰ সেহঁতৰ মানে এনো তেনেকুৱা মানে ধৰি লোৱা কেতিয়াবা ইমাৰ্জেঞ্চি কাম চলি থাকে ন তেনেকুৱা সময়ত তোমাৰ কাৰেণ্ট - চাৰেন গুচি যায়, কাৰেণ্টটো গুচি গলে কিমান প্ৰব্লেম হৈ যায় হয় নহয়? এতিয়া তোমাৰ যদি তাৰ তোমাৰ যদি সূৰ্য সৌৰশক্তিটো যদি থাকে তাত যদি চ'লা তোলাৰ থাকে তেনেহ'লে ধৰি লোৱা তোমাৰ এনেই তোমাৰ কাৰেণ্ট যোৱা সময়কণত তোমাৰ কি কৰিব পাৰিব সেই চলাৰৰ পৰা উৎপন্ন হোৱা যিখিনি বিদ্যুৎ সেইখিনি তোমাৰ ব্যৱহাৰ কৰিব পাৰিব গম পাইছা নাই? গতিকে সেই ক্ষেত্ৰত চাবলৈ গলে আমাৰ অ সৌৰশক্তি - সৌৰশক্তি আমাক বহুত ধৰণে সহায় কৰিছে হয় নহয় আকৌ অ তে সেই তেনেধৰণে তোমাৰ সেই বায়ু শক্তিও আমাক সহায় কৰিছে গম পাইছা নাই? এতিয়া তোমাৰ সেই বায়ু শক্তিও তোমাৰ কি কৰিছে আমাৰ এনেধৰণে বিদ্যুৎ উৎপাদনতো সহায় কৰিছে গম পাইছা নাই? এতিয়া এতিয়া তোমাৰ চাবলৈ গ'লে কি গম পাইছানে? সৌৰ শক্তি আৰু বায়ু শক্তিটো হৈছে তোমাৰ এটা নবীকৰণ যোগ্য সম্পদ গম পাইছা নাই? অ ই ধৰি লোৱা তোমাৰ আমাৰ পৰিৱেশৰ একো ক্ষতি নকৰে গম পাইছানে? পৰিৱেশ তো একো প্ৰদূষণ বুলিবলেতো একো নায়েই গম পাইছে নাই? এতিয়া নৰ্মেল আমাৰ যদি বেলেগখিনি বস্তু চাওঁ তেনেহ'লে সেইবিলাক তোমাৰ বহুত প্ৰদূষণ হয়। কিন্তু তোমাৰ এইটো বায়ু শক্তি তোমাৰ যদি হেৰিয়াৰ বিষয়ে যাওঁ বায়ু শক্তি বা সৌৰ শক তি বিষয়ে যদি চাও তেনেহলে তাত কিন্তু তোমাৰ একো ধৰণৰ মানে পৰিবেশৰ এ কো প্ৰদূষণ নহয় গম পাইছা? তাৰপিছত তোমাৰ কি হয় অ এই চলাৰ তোমাৰ যদি ঘৰত যদি চলাৰ পেনেল থাকে তেনেহলে ধৰি লোৱা তোমাৰ সেই বিদ্যুৎ তৰ ক্ষেত্ৰত তোমাৰ মানে পইচাও বেছি নালাগে গম পাইছা নাই মানে খৰচটো কম হয় আৰু। হয় নহয়? আকৌ তোমাৰ চাবলৈ গলে আমাৰ শ শক্তিবিলাকৰ সুৰক্ষা হয় নহয় গম পাইছা নাই? এতিয়া তোমাৰ যিহেতু তোমাৰ হেৰিটো সৌৰ শক্তিটো হৈছে নবীকৰণ যোগ্য অ নৱীকৰণ যোগ্য সম্পদ হয় নহয়? গতিকে তোমাৰ সেইটো যেতিয়া আমি ব্যৱহাৰ কৰিম তেনেহলে কি হব আমাৰ ধৰি লোৱা মানে তোমাৰ সেইটো শক্তিটো নাইকিয়া হৈ যোৱা একো চানস নাথাকে ন সম্ভাৱনা নাথাকে। গতিকে আমি সেইটো সেইটো শক্তি যিমান পাৰো সিমান ব্যৱহাৰ কৰিব পাৰো গম পাইছা নাই? কিন্তু ধৰি লোৱা এতিয়া পানীৰ পৰা যিখিনি বিদ্যুৎ উৎ পাদন হয় সেইখিনি কিন্তু হয়তো এটা সময়ত শেষু হৈ যাব পাৰে গম পাইছা নাই? এনে চাবলৈ গ'লে পানীটো খতম নহয় বুলি